হেল্ল', নমস্কাৰ।
নমস্কাৰ।
হয়, আপোনাক কিদৰে সহায় কৰিব পাৰো?
আপুনি কি দৰে সহায় কৰিব পাৰে। বৰ্তমান আপুনি কি কৰি আছে?
বৰ্তমান মই এনেই আছো আৰু আপুনি কি কৰি আছে?
মইয়ো বৰ্তমান এনে আছো মাৰ নাই কৰা মাৰ্কেটৰ পৰা আহিছোঁ যাষ্ট।
আপুনি মাৰ্কেটত গৈছিলে বজাৰ কৰিব গৈছিলে। আপালোকৰ লোকৰ তাত কি বজাৰ কৰিব পাৰি, কি কি বজাৰ আছে?
আমাৰ ইয়াত চবৰেই বজাৰ আছে
অ', উদাহৰণ স্বৰূপে
উদাহৰণস্বৰূপে তোমাৰ মাংস, মাছ।
আৰু
চব পায় পৰ্ক।
উম গাহৰি ইয়াতে পৰ্ক বুলি ক'ব নালাগে। ইয়াতে গাহৰি বুলি ক'ব। ঠিক আছে। উম।
গাহৰি চব পাই যি খোজা তাকে পাবা।
অকে।
কিন্তু, মই সেইটকেইটটা শ্বপিং কৰিব যোৱা নাই মই জুডঅ'ত মোৰ কাপোৰ কিনিব গৈছিলো।
অ', মলৰ হিন্দী বা অসমীয়া বা কি আৰু? আপুনি কাপোৰ কিনিব গৈছিলে? অ', ঠিকেই আছে।
ঠিকেইেতো থাকিব।
হয়।
হম তাৰপিছত খোৱা বোৱা হ'ল নাই আপোনাৰ?
ভাত এতিয়াতো খোৱা নাই দেৰি আছে ভাত খাবলৈ।
আচ্ছা পিছে কি বনাইছে আজি?
এতিয়ালৈকে একো বনোৱাই নাই নহয় অলপ পিছতহে বনাম।
এতিয়ালৈকে মানে এই কি নাম ৰাতি হোৱা নাই ন গধূলি হয় আছে।
অ।
উম।
উম', বাকী আৰু আ আপুনি আৰু হেৰি কি বুলি কয় কিবা এটা ক'ম বুলি ভাবিছিলো পাহৰি থাকিলোঁ।
কি ক'ম বুলি ভাবিছিলো?
বাকী আৰু আপোনাৰ হেৰি
পিছে আজি কি বনাব?
ভাবিছো কি বনাম, মেট জনী মই কিবা এটা বনাম।
ৰুমমেট জনীয়ে বনাব নে ৰুমমেট জনীয়ে বনাব নে তুমি বনাবা?
দুজনীয়ে বনাম।
অ' দুজনীয়ে বনাবা?
উম।
ঠিক আছে।
তাৰপিছত আপুনি ভ্ৰমণ ক'ত কৰিলে অসমৰ বাহিৰত?
কলকাতা, দিল্লী, বেংগালো, ৰ কাশ্মীৰ, গোৱা পাঞ্জাৱ তাৰপিছত তোমাৰ বৃন্দাবন কেদাৰনাথ কেদাৰ উম।
সঁচাকে নেকি এ?
অ'।
বিদ্যা।
বিদ্যা।
কেদাৰনাথ যে গৈছা কেনেকুৱা লাগিছে এবাৰ কওঁকচোন আপোনাৰ? ভ্ৰমণস্থানটো কেনেকা গ'ল।
ভ্ৰমণস্থানটো ভালেই গ'ল। মন চফা লৈ গ'লে য'তেই যোৱা ভ্ৰমণ স্থানখন যদি মানে কঠিনো হয় সহজ হৈ যায়।
মই অকৌ যাম নেকি। এইবছৰ।
শিৱই মাতিলে যাব পাৰি আৰু ন? মহাদেৱে মাতিব লাগিব।
শিৱে মাতিব লাগিব পকেটো মাতিব লাগিবতো।
অ', সেইটো হয় বাৰু, ভগৱানে মাতিলে পকেটটো অটমেটিকেলি আহি যাব।
উম, নজানো পাই। সেইটো ভগৱানে মাতিলে যাব পাৰি নে পকেটে মাতিলে যাব পাৰি।
চবে মাতিব লাগিব কিজানি। দিয়া যিটোত দিন পৰিছে ন, কেইদিন থাকিলাগে কেদাৰনাথ যে গ'লে আপুনি?
মই চাৰিদিন থাকিলোঁ।
চাৰিদিন?
উম।
উম। আপুনি কাক বেছি ভক্তি কৰে মানে মহাদেৱক কৰে নে কৃষ্ণক কৰে নে বেলেগ ভগৱানক কৰে?
মোৰতো ঘৰত এইটো গোপাল আছে লাড্ডু গোপাল বুলি কয় যে সৰু মানে কৃষ্ণটো তাত মই আহ। পূজা কৰোঁ আৰু এনেতো এনেতো দুৰ্গা মা মানো বেছি।
উম, দুৰ্গা মাৰ হাত কেইখন পিছে?
দহখন।
সেই দহখন হাতত কি কি থাকে?
কি?
কি কি অস্ত্ৰ থাকে দুৰ্গা মাৰ দহখন হাতত?
দহখন হাতত যি যিখন অস্ত্ৰ থাকে সেইটো দুটা হাতৰ দৰে দহখন হাতৰ কাম কৰে।
আপোনাক মই কোৱা নাই সেইটো কোৱা নাই আপুনি মই সুধিছো যে, দছটা হাটত কি কি থাকে সঁজুলি কি কি থাকে?
এতিয়া সঁজুলি কি কি থাকে ত' ইমান খিনিটো মই আৰু নাইছোৱা ন।
যদি দুৰ্গা মাক ইমান চাইয়ে ইমান যদি ভাবে,
অ' দুৰ্গা এইটি এইট নহয় নহ এইট, এতিয়া মানুহে বজৰংবলীক মানে বজৰংবলী কেইটা নাম আছে ক'ব পাৰিব?
বজৰংগলী মইতো বজৰংগলীক নামানোঁ অ।
কিয়াক মনা তুমি?
মই মাতো মহাদেৱ।
মহাদেৱ আচ্ছা ঠিক আছে মহাদেৱৰ এই - আধা চান্টো ক'ত আছে এই ওপৰত যে মূৰত চানটো থাকে যে। পোৱাটো নাই আধাটো ক'ত আছে।
কিয় নাথাকে বাৰু সম্পূৰ্ণ আছে সেইটো হ'ল গংগা হে গংগা - মহাদেৱে এইটো যিত। যিটো স্থানতটো সেইটো হ'ল গংগা গংগা।
অ' চানটো হ চানটো আধা আছে। চানতটো আধা আছে পুৰাতো নাই। ফুৰাটো ক'ত গ'ল পুৰাতটো ক'ত গ'ল। পোৱাটো ক'ত আছে কোৱা, অ' আৰু আধা টুকুৰাটো ক'ত আছে।
কি আকৌ'।
কোৱা,
শুনাচোন।
অ' মহাদেৱক মানা যেতিয়া তুমি তুমি যেনেকে সুধিছা মই তেনেকে কুয়েশ্যন সুধিছো তুমি কোৱাচোন আগত।
আহ'।
তোমাক তোমাৰ কুৱেশয়ন তোমাৰ ওপৰতে ভাৰি পৰি গ'ল কোৱা?
আহ' এইটো ভগৱানৰ এইটো ক'ত আছে এই। টো সোমনাথ মন্দিৰত আছে সোমনাথ মন্দিৰত।
কোনো সোমনাথ মন্দিৰত নাই।
তেতিয়াহ'লে ক'ত আছে?
মক্কাাত আছে মক্কা।
পুৱা মক্কাত।
উম'।
অ' মই ভাবিলোঁ সোমনাথ মন্দিৰত আছে নেকি সেইকাৰণে মানে আমাৰ মানুহখিনি- টো মানুহ যাব নিদিয়ে নেকি?
অঁ সেইটো বন্দী, সেইটো বন্দী কৰি ৰাখিছে এইটো তোমাৰ- বন্দী কৰি ৰাখিছে। এইটো খুলিব নিদিয়ে তুমি এটা তুলসী পাত যদি তুমি যদি কেনে বাকে তুমি হিন্দু মানুহ হলে সোমাও। পাৰিবা, পাৰিবা হিন্দু মানুহ হলেও তুমি ম- মক্কাত সোমাব পাৰিবা, কিন্তু তুলসী পাত এটা লৈ যদি সোমাই যাব পাৰা,
উম'
তেতিয়া আৰু মানে মুছলিম মানুহৰ নামৰ নিচান মিটি যাব। তেতিয়া এই চানটো এইটো মুক্ত পাই যাব তাৰ পৰা-
সেই মুক্ত কোনোও কৰিবই পৰা নাই।
কেনেকে পাৰিব তুমি যদি গাত ব বডি যদি ফালি কিনে যদি ভিতৰত সোমাই কিনে যদি লৈ যোৱা। তথাপিও ধৰা পৰি যাবা তুমি যাবই নোৱাৰিবা তাত।
উম'।
গম পালা।
সেইটো কথা মই আগতেও শুনিছো।
আহ আগতে শুনিছো এইকাৰণে মানে।
কিন্তু যে আদা স্থান টো যে আছে সেইটো গম নাব কিন্তু কিবা এটা যে আছে। যে আমাৰ হিন্দু ধৰ্মৰ এটা আছে শিৱৰ কিবা গম পাইছো কিন্তু স্থানটো যে আছে গম পোৱা নাই।
অ', এতিয়া গম পাইছা চোৱা। মই শিৱৰাত্ৰি কৰোঁ বুলি মই স-সেইকেইটা কথা কথা গম পাওঁ ন। মই দুদিন ফাষ্টিং কৰি শিৱৰাতি কৰো।
অ'।
মই এইকাৰণে চব কথা গম পাওঁ ন।
অ'।
হম।
ভালে দিয়ক।
এই কামাখ্যা মন্দিৰখন কেনেকে সৃষ্টি হৈছে কোৱাচোন।
সেইটো কিয় নাজানিম এতিয়া আকৌ।
কোৱা।
সতিৰ কিবা এইটো পাৰ পাৰ্টটো তাতে পৰিছে।
মানে কোনে পেলাইছে পাতটো।
তেতিয়া নেকি শিৱ সতিক এনেকে লৈ আহিছিলে কাণ ধত তেতিয়া। মোক কোনটো ভগৱান আছিলে বিষ্ণু নেকি বিষ্ণু আছিল নেকি এ।
উম কোৱা।
বিষ্ণু আছিল নেকি কচোন।
এ কোৱা ন।
কচোন কচোন কোন আছিল।
উ।
কোনোবা এটা ভগৱানে এনেকে যে হেৰিৰে কৃষ্ণই আছিল নেকি। পটানটো থাকে সেনকে যে এটা হাইিব নোৱাৰো।
উম কোৱা। ন মই কেলে কম চব যদি কও তুমি মোক কুৱেশন কৰিছিলা নহয়। দুৰ্গা মাহ হাতত দহটা হাত থাকে দহটা হাতত কি থাকে তুমি কোৱাচোন দহটা হাত
কৃষ্ণয়ে তাৰ পিছত। সীতাৰ সেইো তেনকে দিছে দিয়াৰ পিছত সীতাহে আহছে সতিক।
কোনো এইটো নহয় শুনা মই কৈ দিছো কাৰেক্ট।। কাহানীটো নেক্সট চেচনত বুজাম। উম তাৰিতো চেচনত বুজাম।
উম।
এতিয়া খানা কেতিয়া বনাবা।
এতিয়া খানা অলপ দেৰিকে বনাম।
আচ্ছা বনাই কিনে অলপ পাৰ্চেল কৰি দিবাচোন।
নোৱাৰো নোৱাৰো এই গৰমত পাচল চাচল কৰিব নোৱাৰো মই। খানা বনোৱা কামটো মই বহুত বেয়া পাও সেইয়া সেনকে নকমিয়াই।
বনাই ৰাখা মই মানুহ পঠাই দিম লৈ আহিব।
উম।
উ কৈ চনো দে সেই দহটা হাতত কি থাকে দুৰ্গাৰ। নিজেই ক'ব পৰা নাই ই বত মানে।
নালাগে চিনিকি বুলি ভাবো
ত মানুহে কি চিনাকীৰ লগত কথা নাপাতে নেকি?
মানুহ মানে চিনাকীৰ লগত কথা পাতে অচিনাকিৰ লগতে ইয়াতেতো কথা পাতি আছে ন
নহয় না কোনে কৈছে না
এইটো আপুনি কৈছে শুভম ৰয়ে
নাম মেনচন কেলে কৰিছা।
ইয়াতে নামটো উঠি থাকে যে
এইটো উঠি থাকক মেনচন কৰিবলৈ কোনে কৈছে?
মই মই কৈৰিছো কিবা হৈছে? দেউতাৰ একাউণ্ ৰিজেক্ট মাৰি দিব।